এ, আছোঁ ৰে। এইই মনত আছে না, আমি যে চি আছাম ভেলী থাকোতে যে গৈ আছিলো যে শ্বিলং যে এতিয়া, ইমান অ-প যাব পাৰি বহুত দিন হ'ল তো যোৱাই নাই ইমান হেৰি হ'ল।
পাৰি যাবলৈ এপাক
এইটো ষ্টাৰ্ট হৈছে বাৰু, ইণ্টাৰ্ণশ্বিপো আছে ন' এতিয়া, শেষ কৰা পিছত আমি ওলাব পাৰি। যোৱাবাৰতো ভালে আছিল ন', আমি কেইদিনৰ কাৰনে গৈছিলো যোৱাবাৰ? এদিন নে দুদিনৰ কাৰণে আছিলে যোৱাবাৰ যাওঁতে? ট্ৰিপটো দুদিনৰ আছিল অ', আছাম ভেলিৰ পৰা ন'? ভালে আছিলে, পোৱালিও ধেৰ আছিলে। তাৰপিছত, এইবাৰ, এইবাৰ কমাই যাম। গাড়ী-গোড়াৰো কথা আছেতো। বাকী ফুৰিব-কৰিব যাওঁ আৰু, আমি কেইটাই যাম আৰু, লগৰকেইটা চাৰিটা-পাঁচটা ল'ৰা। ক'লাকো লৈ যাম। সি যোৱাবাৰ গৈ যি যিটো অৱস্থা হৈছিলে। হিহিহি, বাছত, বাছত গৈ একে উক উক উক।
দিনত-দিনত শুব, ৰাতি নুশুৱে।
অহ, ৰাতি একদম সব যেতিয়া শুব লৈছে, জয় আই অসম দিছে
নোৱাৰি আৰু দেই, কমাৰ্চৰ পোৱালিখিনিৰ লগতো কৰিলো আৰু
অ', অ'।
চৰ নকৰিলো ভালেই হ'ল।
সটো নিজৰ নিজৰ থাকে ন'।
অ', সেয়াই।
বাকি ভালে লাগিল ফটো চটো উঠিলো ফটো এখন ভাল মাৰি নিদিলে
এ আমাৰ এতিয়া কাৰোৱে ভাল মোবাইল নাছিলে সেই ফটো জ
মোবাইলো নাই, মই যোনখিনি পষ্ট কৰিছো নহয় মই এতিয়া যদি চাও মুখখন ভাল অহা নাই হালধীয়া নিচিনা ৰেঞ্চি বহাই দিছে মোৰ লাজো লাগিছে মই আৰকাইভ কৰি দিলো ফটোছ খিনি।
এ সিহঁতে মানে মানে কাৰো ভাল মোবাইল নাছিলে ন' তেতিয়া
অ', দ্বীপৰাজেতো ছোৱালীখিনিৰ লগতে থাকিলে।
অ', সি কেমেৰা লৈ গৈ পেলাই ফটোৱে উথাই নিদিলে।
এ কৰিলে আৰু হয় ন'। এখনো নাপালো ভাই। বাকী ৱাটাৰফলছ খিনি পালোঁ আৰু। হা নিজৰ সে-সেইটোৱে কথা। ৱাটাৰ বাকী ৱাটাৰ ফলচটো ভালে আছিল ন' এলিফেন্ট কেভ বা কেভটোত যে গৈ পেলাই ধেমকৈ পৰিছিলগৈ যে মনত
সে সেইটোৱে। পানীৰ ভিতৰত মোৰ বেয়া ভয় ফচিলো আজি অ', অ', আমি একেলগৈ গৈছোটো
সাপ চাপ সাপো আছিল গম পোৱা কোৱা নাই মই।
আৰু ইমান সৰু আছিলে মাজদি ফচ তুমিও নাৰ
হা, সেইটোৱেই। ভিতৰৰ পৰা ওলাই ক' ক'ৰ যাব লাগে ক'ত ক'ত ভৰি ফুৰি দি
অ',
নাই গৈ ভাল লাগিল কিন্তু দেই। এতিয়াতো পানী চানী চব বেছি হ'ব চাগে, হা
অ', পানী
এ, লগুনে আছিলোঁ দেই। দুদিন দুদিন লগুন একো খোৱা নাই ভাত পানী নাই। খুধা ভাত পাপৰে ভাত খাইছিলোঁ মনত আছেনে? চিকেন বিচাৰি নাপালোঁ। কে এফ চিখন ইমান লেতেৰা আছিলে, চিকেন বিচাৰি নাপালোঁ। পৰ্ক বেচে কিন্তু চিকেন নেবেচিলে।
সেইটোৱে বহুত বেয়া কৈ বা দুদিন নোখোৱাকে আহিছোঁ ন'?
হা?
দুদিন বোলো নোখোৱাকে আহিলোঁ তাৰপা।
আমি নোখোৱাকে আহিলোঁ দুদিন।
তাকেই, কি ক'বা আৰু।
বাকী খিনিয়ে ভাল, চব খাই কিবা কিবি, কিবা লৈয়ে যাম লাগিলে এইবাৰ।
নাই এইবাৰ গলে ভালকে প্লেনিং বনাব লাগিব কবাত।
ভালকে কৰি, কেইদিনমানৰ কাৰণে গৈ সময় লৈ পুৰা হেৰিত কৰিম, উম। যোৱাবাৰ দাদাহত গৈছে, হেৰি জিমৰ পৰা গৈছে লাডাখ গৈছে। ফেষ্টিভেলত। বাইক লৈ গৈছে পুৰা হেৰিত
বাইক লৈ, বাইক লৈ আমাৰ ঘৰৰপা নিদিব ন'?
কোনোবাই পৰিলেগে গ'ম পাইছানে নাই?
সেই তাত বাইক লোৱা ৰিস্ক থাকে ৰাস্তাটো বহুত সৰু ন'। তুমি ট্ৰেইনদি আমি বাছৰ জেগাত ট্ৰেইনদি গ'লে বেছি হেৰি হ'ব নেকি মানে পইচা কম যাব নেকি আমাৰ।
ট্ৰেইনদি গ'লে এনজয় কৰাও হ'ব। খালি অলপ হেৰিকে গ'লে অসুবিধাতটো ন'হব আৰু হেৰিত বেছি মানুহে হেৰিত গ'লে। কন থাকে না কম্পাৰ্টমেন্টবোৰ। অলপমান যদিও হেৰিক পইচাত হেৰি হয়।
অ' বাছত গলে পইচাটো বেছি যাব।
হা।
এটা যে বগাকে, পুলিচ বজা বজা পুলিচ বজা তেলখন ল'ব ল'ব লাগে।
অ' মেইন বজাৰখনত যে সিদিনা কিমান ফুৰিলো ন'?
বস্তুৱে নিকিনিলোঁ নহয়।
একো কামৰে নাছিলে, পাপাই যে গালি পাৰিছিলে চাই হেৰি চ-চাকুখন লৈ যাওঁতে যে
কি আনিছ বোলে, ঘৰত আছে।
এই অলৰেডি আছেই ৰে। মই এইখন যে এতিয়াও পৰি আছে ভাই, বিচনাৰ চাইডত।
জোতা কিনিছিলোঁ সেই পাঁচশ টকা দি। পাঁচশ টকাদি ঝুমকা কিনিছে মানে।
আজি হেৰি দেখিছিলোঁ তোক, হেৰি মাজগাও টাউন টা ইটাৰ্ণচিপ কৰিব যাওঁতে। বাপেকৰ লগত গৈ আছিলোঁ বাইকত আহি আছিলোঁ। ঘৰ আহিছিল নেকি, অ'।
জানো তত লগতলৈ গৈছ। না ঘৰতটো অহা নাই।
এই আমি ভিতৰেদি গৈছিলো। হেৰি এইফালেদি নাৰ্চৰ ইউনিফৰ্মতে গৈছিলোঁ বোলা সেউজীয়া দেই। গ্ৰীনে পিন্ধি আছিলে, নে তাত থব থবও যাব পাৰে। হেৰি ফটনৰ চাইডৰপৰা বাহিৰলৈ ওলাই আহিছিলে মানে।
অ' এনে ওলাই
চোৱানাই বাৰু মই পাৰ্থৰ লগত গলো। অ' হ'ব পাৰে, বাপেম ইউনিফৰ্মতে আছিলে। এই অৱস্থা বেয়া হৈ গৈছেঐ
আমাৰ ভাল ৰাতিপুৱা দুঘন্টা বা তিনি ঘন্টা গ পঠিয়াই দিয়ে। আজি আজি লাইট নাই কাৰণে দুঘন্টা ক্লাছ পালে আকে যোৱাকৈ যোৱা।
আমাৰ যদি তিনি ঘন্টাাৰ কাৰণে মাটি দেৰ ঘন্টা ক্লাছ কৰি পঠাই আহিছে। এ পাৰি সোমাব পাৰি এম এছ চিত তাত লৰা থকাাতো তাত যোনতটো ল'ৰাই কৰি আছে। টো এম এছ ই কৰি পেলাই কি তাৰে সোমাইছে। হয়।
আজি তোমাৰ ইগনৰ ক্লাছ হৈ আছিল ন
ইগনৰ ক্লাছ নাই সেয়া পোৱালিখিনি যে ইণ্টাৰ্ণশ্বিপৰ পোৱালিয়ে হয়। এই তেজপুৰ হয় নেকি আছিল। তাত বাকী নাজানো এইব তেজপুৰ কলেজৰ পোৱালিনও আছে। মাৰুম ক্টিভ্যন কৰি আছে আমাৰ কলেত আমাকে যাব নিদিয়ে কিন্তু, কৰে।
আমাৰো আমাৰ নিজৰ কলেজতে হৈ আছে বাৰু তে
অ', ত ক নাই হেৰি যে তোমালোকৰ দাদাই যে ই্দ কৰি আছিল হয় কমপ্লিট হ'ল ন?
দাদা এইটো আা বছৰ কমপ্লিট হটো এইটো ইয় কমপ্লিট হৈ যাব লাগে। তোমাৰ দুটা তোমাৰ একেলগে হৈ যায় ন?
অ', এ এম এ কৰি আছে ন দাদাই
অ', এম এ কৰিছে অ হেৰি বি এ কৰিছে। চৰি এম এ নাই কৰা। দাদা এই বিত মাছছো হেৰি অনলাইন এপ্লাই কৰিব পাৰি নেকি ইগন' কাৰণে ইগনটো পুৰা এটা হেৰিয়ে হয় হয় ন ৱ হেৰি তোমাৰ
মানে চ তাকে উ বায়ে মানে কৰা কথা কৈ আছিলে। সেই কৰিব নেকি অ', কৰিব নে কা আৰু বেলেগ চাবজেক্ কৰিব নেকি?
বি এড চ হেৰি বি এড কলেজটো আছে ন আমাজগৱওঁতে তাতে কৰিবাৰ
অ', সেইটো তাৰ কাৰণে এডভাঞ্চ দিব লাগে। অ', তাৰ কাৰণ এণ্ট্ৰেঞ্চ দিব লাগ এট্ৰে দি থ তাই জ দিয়া নাই।
অ', ৰিজাল্টটো দিলে ব ভালেই বাৰু পাই গ'লেতো ভালেই। এ বি এ দি পেলাই তোমাৰ এইটো নটৰ পৰক্ষা দি দে ডাইক্ এচিষ্টেণ্ প্ৰফেচাৰ
অ', নেট তাই অ নেট টো এতিয়াও দিব পাৰিব তাই এম এ কৰিলেও নেট দিব পাৰি।
অ', নেট কৰি পেলাই তোমাৰ হেৰি এচিষ্টেণ্ট প্ৰফেচাৰ পাইি যায় বোলে ন?
উম তোমাৰ এতিয়া ত তেটা পৰক্ষা দিব নোৱাৰে তেটা পৰীক্ষাৰ কাৰণে বি এড কৰিব লাগে।
অ', নেটৰ পৰীক্ষাৰ কাৰণে এচিষ্টেণ্ট প্ৰফেচৰ তাৰপিছত পি এইচ ডি কৰাৰ পিছত তোমাৰ পাৰমানেন্ট কৰি দিয়ে নেকি?
আহ কিছুমান পি এইচ চি নকৰিবও পাৰি নাপাই।
আৰ ডিপাৰ্টমেণ্ট আমাৰ ডিপাৰটেণ্ট দুজন মমান আছে মানে প এ চি নাই কৰা সেহতে
উম নাজানো সেইটো আগৰ মাছটো ৰুব পাৰে আজিকালি লাগেই বোলা।
অ', হ'ব বাৰু আজিকালি লাগিব চ অ আজিিকালি লাগি আছে গটি
উম', তাকিয় আজিতো অৱস্থা বেয়া আজিখন চাৰিআৰি আইডেণ্টি কাৰ্ড এখন দিছে ৰিপিন এটাই দহটকীয়া বহী এখন দিছে লোৱা।
গীত দিছে নেকি?
অ', মই তাৰ চিঙৰা এটাকে খুৱাই দিব।
তোমোকৰ পইচা কিমান লৈছে ইাৰজী কৰিবলে।
আমাৰ হৰি কাচ চিচতেম গম পোৱাাই নাই থাউজেণ্ড জেনেৰেল এইট এইট হাড্ৰেড অ বি চি তাৰপিছত তোমাৰ চছেডউল কা আকৌ চছেভন হাণ্ড্ৰেড এইছেভন হাড্ৰেড এ বেছি কমোৱা নাই ই ডাব্ল এছ ফাইভ আৰু এ ই ডাব্লউ এছ টো কি হয় ন?
জানো কি হয় এ জেনেৰেলৰ যাৰ মানে কিছুমানৰ থাকে নেকি বুলি কৈ মানে জেনেৰেলে হয় কিন্তু অকমান জেনেৰেলৰ মানে কিবা অলপ ডিফেন্ঞ্চ থাকে এইটো
লাংৰা লল
আহ আমাৰ আমাৰ এশ টকা লৈছেহি
তোমাৰোকতো পুৰা গভৰ্ণমেণ্ট মাৰি চাগে এ আমাৰ এই আমাৰ এইচটিয় লৈ নিচিনা লাগে।
নাজানো আৰু সেয়া ম কলেজৰ আডাৰ কৰিলে সেইটোয়ে আমি মানে নিজে কৰিছিলো কৈ ন আমি সেইকাৰণে অলপ কমতে হৈ গ'ল আমাৰ
উম, এ আজ ততে কৰিব দিয়া হ আৰু ময়ো অৰ্ফনেজটোতে কৰিলো হয় আৰি অভিষেকৰ লগত নিদিয়ে এতিয়া কি কৰিবা
এ চাইন্ঞ্চকে নিদিয়ে যে আমাৰ লগত বহুত পষ্ট অফিচত কৰি আছে কেনেকা আৰাম
কি কয়
হয়।
এ আমাৰ এফালে ডাকঘৰ চাগঘৰ কৰিব পাৰিলো হয় আফচানা গৈছিলে সুধিবলৈ কিন্তু কি কৰিলে ইয়াত মানুহবোৰে নাজানে ইণ্টাৰ্ণশ্বিপ কি বস্তু
অ মই নাজানো টাউনৰ ফালে হলে পাৰি
ইয়াত নাজানে ইয়াক যদি চাই দিয়া সময়ত যদি লাষ্টত বোলে কেনেকে দিম কি কৰিম বুলি কৈ দিয়ে আকৌ আমাৰ পৰি যাব না কাৰণ চাৰ্টিফিকেটো ইয়াৰ পৰাই দিব
অ সেইটো হয় চাৰ্টিফিকেটটো দিব লাগিব তাক ক'ব লাগিব কি হল কি নহল আমি একো নকৰিলে কবও নোৱাৰিম একো
আমাক কৈছে এই যদি হেৰি বুটানীৰ পোৱালি অ জত কি কাম আছে ইয়াতো চাই হেৰি ষ্টেট শ পোৱালিও কৰি আছে
অফনেজত আছা আমি আমাৰ আমাৰ আমি কৰিছিলো এনে কৰা কথাকে তোমাৰ কৰিব নোৱাৰিবা অল চাই চিতে কাম কৰা বুলি ক'লে
কি ভালে হৈছে বাৰু ইয়াতো বেয়া লগা নাই কৰি পেলাই অন
অ, নতুন অ আৰু নতুন নতুন বছৰে শিকি আছেো ভালে হৈছে ন
হোক দিয়া আৰু হৈছে আৰু
দিয়া ঠিক আছে দিয়া ন প্লেনটো বনাবা আমি যোৱাৰ অ ঠিক আছে দিয়া বাই বাই